হেল্ল'নে হেল্ল' কি কৰি আছা বৰ্তমান
এই এনে আছোঁ ৰয় এই বহি আছোঁ যাৰ যে এই বাৰ এণ্ডাত বহি আছোঁ
ঘৰৰ বাৰি্জাত না এনে না বাহিৰত
এই ঘৰৰে বাৰেণ্ডা
অ অকলে বহি আছা অকলে আছে না আৰু মা দেউতাহতে আছে তোমাৰ লগত মই এই ইয়াতে আছো ৰ এই গাঁওখনত গাও ফং গাঁও নৰ এটা কালফাৰ আছে না
অ অ তাতে তাতে সেনেকে মজা আ্দা ন ভাত ভাত পানী খালেনেে নাই
ভাত পানী খাইছো খোৱাাতটো পিছত খাই খাই বৈ গৈ পিনে তাতে গিলো আৰু কাল খনৰ লগৰ কেইট লগত তেনেক কথা পাতিবো অলপ
কিহেৰে ভাত খেলে
এ দালি আৰু কণী আৰু আলু ভাজি তুমি খাইছ নে খোৱা নাই।
নাই নাই অলপ দেৰি হ'ব আমাৰ।
দেৰি হব নেকি ভাত খাৱা তাৰ মানে।
আমাৰ দেৰি হয় মানে দহ। টা চাৰে দহটাতো বাজে। শুওঁতে শুওঁতে প্ৰায় এঘাৰটা বাৰটাই বাজি যায়। বৰ্তমান ক'ত আছে দে ঘৰতে নে কিবা কামত সোমাইছে।
বৰ্তমান মই চিকৰটি কৰি আছো ৰ কোম্পানীত।
চিকৰটি কৰি আছে ক'ত।
এনে থাকত। কুৰি। এনে সেইবাৰ হেৰি কিবা মুন্নুই মুন্নুই মুন্নুই নাম ঠাইখনৰ আৰু জিলাতো গোৱালপাৰা ডিষ্ট্ৰিক পৰে।
অ 'এতিয়াতো নতুন নতুনকে বহুত কোম্পানী হৈ আছে ন।
অ 'অ বহুত। কোম্পানী হৈ আছে।
গৈছিলো ৰয় এ গোৱালপাৰা যোৱাতে শি পাই দেখা। ব'লো। মানে বহুত এটা নতুন কোম্পানী হৈ আছে সেই নতুনটোতে। কৰি আছা।
অ' নতুন তাতে সোমাইছো। এই বেছিদিন হোৱা নাই মাত্ৰ এমাহ মান হল এমাহ মান হল।
অহ। অ 'চেলাৰী কিমান।
চেলাৰী এনে দে খোৱাটো নিজৰ এনে পৰে টটেল প ফিফটিন আহে পোন্ধৰ মান আহে।
ভালে চোন তোমাৰ।
অ- অ- অ বেলেগ। ত কোনোবা অন্য দেশত দোৱ পৰে ন অন্য ঠাইত। ঘৰতে ঘৰৰ ওচৰতে পিছে কি কলি অ ভাল ভাল আপো অ ভাল ভাল।
অ।
খুৰি কত আছে বৰ্তমান ঘৰতে।
অ ঘৰতে আছে।
অহ। আৰু দেউতা। আৰু তোমাৰ দেউতা।
দেউতা ঘৰতে
আহ। তোমাৰ দেউতাই কিবা কিবা জব কৰিছে ন এইটো
কি কি কি?
তোমাৰ দেউতাই কিবা জব কৰিছে ন এতিয়া জব কৰি আছে নে বাদ দিলে।
অ জব অ কৰি আছে কৰি আছে বাদ দিয়া নাই বাৰু।
অ ঠিকেই আছে।
অ অ অ।
দেউতা মানে এতিয়াওঁ তোমাৰ দেউতা তেতিয়াও কাম কৰে আৰু তুমি আৰু তুমি আৰু তুমি এজনৰ ল'ৰা ন। ঘৰৰ
অ মই এজনে ঘৰৰ মোৰ ভাই ভন্টী একো নাই।
অ দে এনেকুৱা মানে তুমি আৰু ঘৰটো অলপ চলাব লগা হৈছে। তেৰ
উম উম উম উম।
ফেমিলি প্ৰব্লেম এইটো চবৰে
অ অ। পিছে দূৰ্গা পূজাটো আহিলে আৰু। হেল্ল'
অ আহিল ৰ।
পিছে কাপোৰ চাপোৰ কিনিলা নেকি তুমি?
এ আছে চাৰি পাঁচ মাহ মান পিছ ত'তহে ভাবিম এতিয়াই ক'ত ভাবিব পৰা যায়।
অ এইটাই তো না আগত আহোক
উম উম এইবাৰ পূ এইবাৰ পূজা হেৰিতে চাওঁ নেকি ৱেষ্ট বেংগল গল কলকাতা।
ৱেষ্ট বেংগলত যাবা নেকি পূজা চাব এইবাৰ?
অ তাত বোলে তাত বোলে বহুত ভাল পূজা হয় বোলে মানে দূৰ্গা পূজা আৰু তাত চব বাঙালী মানুহ অ অ অ তাত বহুত মজা মজা তাত পূজা চাব। হ'ব।
অ অ অ তাতে বোলে কিবা হেৰি কাপোৰ বিলাকৰ কিব বোলে কম দামতে পায় বোলে কলকাতাত।
অ পাই নেকি সেইটোতো মই গম নাপাওঁ ভালকে আমিতো এনে পূজা চাবহে এনেতো মই পূজা চাবহে যাওঁ ন মানে কাপোৰ কিনাটো আমাৰ ইয়াতে গুৱাহাটীতে লওঁ ইত্যাদি
কোৱা পিছত
কোৱা মানে ক খবৰ চবৰ কোৱা তোমাৰ
খবৰ চবৰ এনেতো ভালেই দিয়ক খবৰ চবৰ কিন্তু দিন কাল বোৰ যে ভাল নহয় ইমান সেইটোয়ে আৰু কালি বোলে আমাৰ ইপিনে ওচৰত মানে পকা ৰাস্তা আছে ন
অঁ অঁ অঁ
কালি বোলে এক্সিডেণ্ট হৈ গেলে একজন এজন বোলে মানুহ ঢুকাইছে বোলে
অ মানে একেবাৰে মানে ঢুকাল
অ একেবাৰে ডাইৰেক্ট স্পট ডেট
অহ মানে এইটো কিহেৰে এক্সিডেণ্ট হ'ল
কিহেৰে তা মানে বাইক বাইক বাইকজনে বাইক চলাইছে চালকে এই মুছলিম মানুহজনে পিছত বলে আগৰ পিনে বলে এখন বলে জি চি আহিছে বুলি পিছত জিচি বি ত আহি আছে এই মাজ দি পিছত বাইকখন তাই পৰাই স্পীড স্পীডত গৈছে ন পিছত ডিচি ডিচিবি তো বোলে কিবা লাইটটো বলে অলপ কিবা অলপ প্ৰব্লেম আছে আছিল বলে সেইটো কাৰণে পিছত বাইক বাইক চালক বোলে ডাইৰেক্ট লাগাই দিছে ডি চি পিত
অ মানে ভুলটো বা কাক
কিবা অলপ ড্ৰাগ চ্ৰাগ কিবা খাইছে নেকি সেইটো এনেকৈ এক্সিডেণ্ট হৈ গৈছে আৰু
অঁ ভুলটো কাৰ আছিল
ভুলতোত ভুলতোত বাইক চালকৰে আছিল ভুলতো তাত ত ইমান স্পীডত গাড়ী চলাব নালাগিছিল ন
বা অ বাইকো বাইক চালকৰে বেছিভাগ ভুলতো তেওঁলোক প ল দুচক এতিয়াবা কত
আহ পিছে এতিয়া তুমি কিবা কৰি আছা ন নাই এনেই আছা
সমাম
হেল্ল' হেল্ল'
দিন ফ হেল্ল'
অ শুনা পাইছে ন কথাবোৰ মোৰ
পাইছ পাৰফ আহি আছে তোমাৰ হেল্ল'
হেল্ল'
মানে হেৰি থকা দিনটোতোৰ কামৰ ব্যস্তত থকা খাই ৰাতি অহা
উম উম উম উম উম পিছে হেল্ল' আপোনাৰ মাত বিলাক ক বাা অলপ লাহে লাহে কৰিৈ ওলাই আহিছে বাৰু অলপ জেগা খনৰ পৰা লৰি ভাল হ'ব নেকি কত কত
তেৰ এক ই এক একক কি হেল্ল'
অ অ কোৱা কোৱা শুনি আছো বাৰু কোৱা উম উম উম উম
গ গুৱাহাটী
অ এইটো নগাঁও ডিষ্ট্ৰিক্ট পৰে ন
ফ অ অ অ অ নগাঁ নগা ডৃষ্টিকটো নগা পঢৰে
উম উম
তাত ভাবিছোঁ ফুৰিব যাওঁ নেকি এইবাৰ
এইবাৰ যাবি তাৰমানানে কি মাহ এনে কেইদিনমান পিছত যাবি এনে জুন মাহতো শেষ হবলৈ ধৰিছে আৰু ন জুলাইতে গলে ভাল হ'ব নেকি
য ওলাই যাম মানে গৰমৰ বন্ধত
অ অ খলে কি বৰ বৰদুৱ বৰদৰাতে যাবিা আৰু কিবা নহলে কিবা হেৰি কিবা মহামৃত্্যুঞ্জয় মন্দিৰ আছে নে কিবা
ব বহুত ঠাই
উম উম উম এইটো আপোনাৰ মাত বিলাকে কি এনে অলপ লাহে লাহে আহিছে অলপ জিগাখনৰ পৰা লৰিলে অলপ ভাল হ'ব নেকি হেল্ল'
তও
অহ ', কোৱা- কোৱা?
মানে আমাৰ ইয়াত ন এই নেটৱৰ্কত। প্ৰব্লেমটো বহুত মানে।
প্ৰব্লেম ন। হেল্ল', নে অহ ', - অহ ', - অহ ', - অহ ', অলপ জেগা ঠাই খনৰ পৰা লৰি অলপ ভাল হ'ব নেকি নেটৱৰ্কটো।
অহ ', লৰিছো মানে মই মবাইলটো অলপ চাৰ্জ দিলো মানে।
অহ ', চাৰ্জ দিলি ন মোবাইলটো এইবাৰ শুনা পাইছেনে বাৰু মোৰ কথাবিলাক আৰু মাত বিলাক। হেল্ল',
তুমি অলপ তুমি ঠাইখিনি লৰি দিয়া বেলেগ জাত জেগাত যোৱা মানে আমাৰ। মোৰতো ঠিকে আছে নেটটো।
পিছত খোৱা বোৱা কৰিলে নে নাই খোৱা বোৱা।
খোৱা বোৱ অলপ দেৰিকে খাম ৰ। মাহঁতে খাল নেকি ভাত অলপ মই অলপ দেৰিকৈ খোৱা হয়।
পিছত কিবা হেৰি তো তোমাৰ ভণ্টি আছে নে নাই ভণ্টি?
ভণ্টি নাই আমাৰ তিনি ভাই আছো আমি। দাদা আছে দুটা আৰু মই নাইনাই অহ ', হয়- হয় আমি তিনি ভাই ভণ্টি নাই।
এনে তোমাৰ গাওখনত থাকি তোমাৰ গাওখনত থাকি এনে, সমাজৰ লগত হে তোমাক কেনেকুৱা এনে অনুভৱ হয় ভাল লাগে না বেয়া লাগে? সমাজৰ লগত থাকি, একেলগে মিলি জুলি থাকি।
অ' ভালে লাগে কিন্তু বৰ গাঁৱত থকোৱাই নহয় যে-
অ' ক'ত থাকে আপুনি এনে?
বৰ্তমানতো মই হেৰিত আছোঁ ন' গোলাঘাট।
গোলাঘাটত আছা অ' কি কৰি আছা বৰ্তমান এনে?
অ ', অ, ' ইয়াতে থকা হয় ক
অ -অ - অ,
উম, মোৰ তাতো মানেহে, ঘৰত মই যোৱাই নাই ৰ ঘৰত, এই বন্ধত, - হে যাম বুলি ভাবিছোঁ।
অ' অ' অ' কিহৰ বন্ধ,
গৰমৰ। গ,
পিছত সেনেকে আৰু ফেমিলি মানুহ ল'লৈ এনেকৈ আৰু ফুৰিব ফুৰিব ব যাম আৰু।
উম, উম, অ', অ'।
বাকী তুমি, তুমি, তুমি ফুৰিব, নাজানেকি?
কি ক'লা?
উম। তুমি ফুৰিব কথ ন' হাজাৰ
ফুৰিব নেযাওঁ নেকি? পূচা বাৰ একো নাই পইচা পাতি নোহোৱাকৈ হাতৰ পৰা কমান কামহে ইমান নাই।
অ'। সেইটোতো চবৰে প্ৰব্লেম ন'। এ, প্ৰব্লেমটো।
বলে হৈ যায় ন'।
মাতো মাহটো শেষ হোৱাৰ আগে আগে মানে পইচাটো প্ৰব্লেমটো বুত
অ', অ', অ', অ'। পিছে গোলাঘাটৰ পৰা তুমি কেতিয়া আহিবা ঘৰত, তুমিটো কলাই গৰম বনত আহিবা নাই এনে এনে কি মাহৰ এনে কেই তাৰিখ মানত আহিবা?
জুলাইত এনে দুই তিনি তাৰিখ মানত যাম আৰু ঘৰত।
অ', অ', জুলাইৰ দুই তিনি মত দুই তিনি তাৰিখৰ মানত ন'। এনে আপুনি কি অকলে থাকে নে তাতে? গোলাঘাটৰ ফেমিলি লৈ থাকে।
মানে ফেমিলি হৈয়ে আছো ৰ।
অ', এ কেইজনমান হ'ব পাৰিল তো?
ফেমিলি আমি দুজনে মই আৰু তোমাৰ ৱাইফ
আৰু, আৰু, আৰু, নাই। ভচা তচা একো নাই আপোনাৰ।
নাই, নাই, নাই এতিয়াও নাই ৰ। মই ভবাই নাই
হয় নেকি এনে বিয়া পাতাইনে তহঁতৰ এনে কিমান দিন বা বছৰ এনেমান হ'ল
আমাৰ বছৰ হোৱা নাই ৰ এই ছমাহ মে হ'ল নেকি
অ চয় মানে হল ন বিয়াতটো তাৰমানে এনে ঠাণ্ডা দিনতে পাতিছা তুমি ন